হেল্ল'
কি কৰিছা
এনে বহি আছো তুমি
নাই মই ভাবিলো কল এটাকে কৰো বুলি
আচ্ছা আজি মনত পৰিল যে এনেই আৰু এতিয়া আহিছো ত' অঁ হেল্ল'
আচ্ছা আচ্ছা আৰু চাহ
উ মান এইটো চাহ এতিয়া খাম নাই বনাই আছে কম এতিয়া থাম এতিয়া তুমি খালা
মই মইতো চাহ নাখাও
অ তুমি চাহান পোৱা নেকি
নাই চান কও তাহো ইমান ভাল নাপা মানে সৰুৰ পৰা মায়ে নিদিলে ন খাবলৈ
আচ্ছা আচ্ছা ভালে ইমান খাবও নালাগে
উম হয় ন
অ হেল্থৰ কাৰণে ইমান ঠিক নহয় আ
তাকে অসমীয়া মানুহৰ চাহটোৱে মেইন ন
হয়। অসমীয়া মানে অসমীয়া নহয় গোটেই ভাৰতবৰ্ষৰে এইটো
ভাহতৰ বহুত জেগাত মানে চাহতো তেনেকে নচলে অসমত বেছিকে চলে
অ সেইটো অ
উম
মান আহ বেছিভাগ মাথা বিষালেহে খাওঁ মই
তোমাৰটোতো চাহটোতো ফেভৰেট হয় গাখীৰৰ চাহ
গাখীৰ চাহ মানে অলপ কাঢ়াটো লাগে আৰু
হয় ন
উম কাৰণ মাথা মানে কামত যাওঁ ন কামৰ পৰা আহি মানে মাথাটো ইমান ঠিক নাথাকে ন বিষাই থাকে চাহটো খালে অলপ ভাল লাগে
উম
উম
আচ্ছা তাইৰ ফোনৰ পৰা তুমি কথা পাতিলা যে তাই নাই নেকি
নাই এ তাই আছে কি কি বা কৰি আছে
আচ্ছা আচ্ছা।
অ'।
বাই চাগে পাকঘৰত কিবা কাম কৰি আছে।
অ' তাকে মাৰ লগত কিবা কাম কৰি আছে নেকি।
আচ্ছা মই ভাবিলো তুমি কলটো ধৰিলা আকৌ আজি।
অ' সেই ইয়াতে আছিলে ন চাৰ্জত, সেইটো কাৰণে মই ধৰিলো। ত কি বা কাম কৰি আছে ম উ মাতি দিম নেকি?
নাই নাই হ'ব, তম পাক এনেই খবৰ লবলৈ ফোন কৰিছিলো তোমালোকৰ ঘৰৰ চবৰে।
আচ্ছা, ভালে ভাল ভাল ভাল তোমাৰ?
মোৰটো ভালেই আৰু।
উ ৰাতিৰ খোৱাৰ
যোগাৰ, যোগাৰ এতিয়ালৈকে কৰা নাই। মানে এতিয়ালৈকে কি কি বনাম এতিয়ালৈকে ভাবি ভ ভাবি পোৱা নাই মানে ভবা নাই।
হয় নেকি, আমাৰতো বনাই আছে।
আচ্ছা আচ্ছা।
পৰা মা আৰু তাই।
শুনিছো গুৱাহাটী কালিলে বোলে এ কোনোবা টিম এটা ৰ্পফম কৰিবলৈ আহিব কোনবা চিঙগিঙ টিম হয়।
আহ আহিব, গুৱাহাটীত। মোৰো ফেভাৰেট হয় কিন্তু কিন্তু আৰু মোৰ কাম কামৰ কাৰণে আৰু কি যাম। মোৰ?
হম?
জ জুবিন নটিয়াল।
হিন্দী?
হিন্দী।
মই এক্সপেক্ট কৰিছিলো জুবিন গাৰ্গৰ।
অসমীয়া গানত জুবিন দা ফেভৰেট।
নহয় তথাপিতো। অসমত থকা যেতিয়া প্ৰথম নামটো জুবিন গাৰ্গৰ আহিব লাগিছিলে নে।
তাকে। আহিবা তো লাগিছিলে, কিন্তু মই ভাবিছো হিন্দীৰ শুধিছা নেকি। মানে হঠাৎ মানে, আহ। প্ৰগ্ৰামৰ কথা কলা প্ৰগ্ৰামৰ পৰা মই হিন্দী বুলিয়ে ভাবিছিলো।
মোৰতো জুবিন গাৰ্গৰ গান বহুত ফেভৰেট।
মোৰো ফেভৰেট জুবিন জুবিনদাটো লেজেণ্ড হয় ন। জুবিন দাৰ গানটোতো কাৰ ভাল নালাগিব চবৰে ভাল লাগিব।
তাকেই।
জুবিনদাৰ দৰে না ছিংগাৰ বোনো আছিলে না কোনোবাত থাকিব জুবিনদাৰ দৰে।
তাকে হে।
তেখেতে লেজেণ্ড হয় লেজেণ্ড, আৰু আৰু তেনেকুৱা নাই, চান চানৰ গান মাজে মাজে
উম মই চানৰ গান ভাল পাও চনু ন গমৰ গান ভাল পাওঁ।
চ মোৰো ভাল পোৱা নেকি মই ৰিচেন্টলি চানৰ কনচাৰ্ট চাই আহছো।
আচ্ছা।
উম, ভাল লাগিলে তাতে অ' হেৰিৰো আহিছিলে এই ভাইৰেল পাচ মানে, টীম আমাৰ অসমৰ যে টিম। আছিলে যে ভাইৰেল ভূপেন হাজৰিকাৰ যে গান গাইছিলে। ইহঁতেও মানে চ উ, চানৰ লগত আহিছিলে। বহুত ভাল লাগিছে।
আচ্ছা আচ্ছা বুজিলো।
অ' মানে প্ৰাৰ জুবিন দাৰ গান যেতিয়া আহ মানে উম, মানে তেখেতে কিবা কৈ আছিলে। তেতিয়া মানে আমি চিঞৰিলো জুবিন জুবিনদা, জুবিনদা, জুবিনদা বুলি। চিঞৰিলো। তেতিয়া মানে জুবিনদাৰ গান গালে।
আৰু মায়ে কি বনাইছে?
মাই যোৱাই নাই ৰপ পাকঘৰত যোৱাই নাই। গাই চাব লাগিব কি বা বনিছে।
হয় নেকি।
উ, ৰুটি বনাব আজিতো ৰুটিৰ লগত বা কি বা বনাই।
তোমালোকৰতো ৰাতি চাগে ৰুতি।
আমাৰ অ' ৰাতি ৰুটি খাই কেতিয়াবা ভাত চলে।
উম।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
আজি ৰুটি লগত পনিৰ চবজি।
চাগে পাপাই আনিছে নেকি।
তোমালোকৰো প্ৰায় পনিৰে চলে ভেজিটেৰিয়ান মানুহ।
হয় চলে। মাজে মাজে চলে।
উম।
সপ্তাহত একদিন। তেনেক চলে। তোমালোকৰ কি কি বনাবা বুলি ভাবিছা।
আমাৰ কিনো বনাম আৰু কিবা ভেজ হ'ব। নাইবাতো নন ভেজ দিম। দিম হব ছাগে আন্দা।
আচ্ছা অণ্ডা হ'ব নেকি।
অ' তাকে অন্দা কৰি বনাম নাই বা ত' কিবা বেলেক চাগে।
আচ্ছা মইতো বহুত দিন হ'ল অন্দা কড়ি খোৱাই নাই। মো অন্দা কৰি বহুত খাব মন আছে।
তাকে তোমালোকে তুমি তুমি আৰু তোমাৰ পাপাই আন্দা কাৰি খাই ন আন্দা খাই ন
অ' মই পাপা আৰু বাইদেউ টাই খায়
অ' বায়েও খায় ন।
বাও খাই।
উম, উম
মানে আমাৰ এতিয়া আৰু নবনাই আৰু ঘৰত
আমাৰতাতো চব চলে আৰু আমাৰ মটন, চিকেন চব
আহ আমাৰ নচলে।
এদিন খাই চাবা চব ভেজিটেৰিয়ান পাহয়ী থাকিবা।
না, না, না, না আণ্ডাৰ বাহিৰে একো নাখাওঁ।
অসমীয়াৰ জুতি।
উ হু হু
অসমীয়া মানুহৰ আকৌ নন ভেজ বনোৱা জুতিটোৱে কিন্তু বেলেগ
এবাৰ খালে উঠিব নোৱাৰিবা নালাগে
ন নোৱাৰো হম
তাকে হে
আৰু গুৱাহাটীত কেতিয়া আহিবা
গুৱাহাটীৰ এতিয়ালৈকে ফিক্স হোৱা নাই যোৱাটো
হয় নেকি কিয়?
যাবও পাৰো
সোবাৰে আহিবা কিবা কাম
তেনেকুৱা কি বুলি কম মানে এনেই আৰু গুৱাহাটীত সৰু সুৰা কাম আছে
আচ্ছা, তাৰপিছত এই পেহী ঘৰত নোযোৱা
তে সেই ঘৰতে যাম চাগে
আচ্ছা পেহীৰ ঘৰত গলে আমাৰ ইয়াতেও সোমাই যাবা
কোন অ', তুমি মংগলদৈ পেহী কৰে সুধিছা
হয়
নাই, নাই মংগলদৈ পেহীৰ ঘৰলে এতিয়া ক'ত যোৱা হ'ব আৰু
তথাপিও ইয়াতে আহিলেও ইয়াতে আহি পা
উম, চাব লাগিব ভাবি এবাৰ
তাকে বহুত দিন হল লগ পোৱা নাই ন
ত তাকে
আৰু কোৱা বেবীৰ, বেবীৰ খবৰ বেবীৰ খবৰ কেনেকুৱা
দেৱীৰ খবৰ ভাল সৰু বেবী সৰু বেবী আমাৰ ঢেৰ বুজি পোৱা হৈছে আজিকালি
হয় নেকি
উম সি ককায়ৰ পৰা ককায়েকৰ পৰা জ্বলিবলৈ ও লৈছে এক মানে মাহীয়ে, মাহীয়ে মৰম বিলাকক অকল তাক লাগে চবৰে মৰম বিলাক অকল তাক লাগে ককায়েকক মাতিবও নিদিয়ে
হয়, নেকি উম বাপৰে দেনজ্ঞাৰ হৈছে মানে
তাকে একদম বহুত ডেঞ্জাৰ যায় ডাঙৰ বেবীও ভালে আছে এক
মহামাহি
মহামাহীও ভালেই আছে খুব ভালে আছে অ', মা দেউতাৰো ভালে আছে চব ভাল বাহ কবা মই ফোন কৰিছিলো বো
অ', অ', অ', মই নিশ্চয় কম দিয়া বাকী ঠ আহ আহিলে ফোন কৰিবা
অ', কৰিব লাগিব মা, দেউতাহত খেলে আহিম বুলি কৈছে বাৰু
হয়, নেকি আহিলে ইয়াতেও আহিব, উম ঠিক আছে দিয়া।
উম, তাত যাবলে কম বাৰু।
অ কবা ঠিক দিয়া। ঠিক আছে দিয়া বাই।